সেই কাৰণে ফোন কৰিলে আজি ইমান দিনৰ মূৰত।
অ', এই আজি মানে ভাবিলো যে মোৰ ইমান দিন হ'ল মোৰ লগৰ এটালে ফোন কৰাই নাই। মই এতিয়াখিনি এইকিদিন বহুত বিজি হৈ আছিলো ন কলেজৰ কামত। মই ভাবিলো আছে বাৰু ফোনটো কৰোচোন কি কৰিছে।
অ', কলেজৰ কামত বিজি হৈ আছিলে মানে এই কি আছিলে কি আছিলে ইণ্টাৰ্ণশ্বিপৰ কাৰণে কি হৈ আছিলে নেকি?
অ', ইণ্টাৰ্ণচিপৰ কাৰণে। আমাক মানে এয়া আৰু কি কবা আৰু এই বয়োজেষ্ঠ মানুহবিলাক যে।
অ', এই ময়ো এইবিলাক এইটো কাম কৰি থৈ আহিছো মানে আগতে অলপ কিচে এন জি অ' তাত। যিখিনি এতিয়া কৰাই আছে সেইখিন মই কৰি পাৰ হৈ আহিলো বাৰু আগতে।
অ', ঠিকে আছে, আমাক মানে বয়োজেষ্ঠ মানুহবিলাকৰ মানে তেওঁলোক বৃদ্ধা পেঞ্চন যে পোৱা মানুহবিলাক তেওঁলোক মানে জীয়াই আছে নাই তাৰ মানে লাইফ চাৰ্টিফিকেট উলিয়াব লাগে মানে।
অ', এইটো এটা চাগৈ এপ চেপ দি দিছিলে নেকি কিবা আই দিত
অ', দিছে অ' বেনিফিচিয়েৰী এপ এটা দিছে।
এ মানে মানে এইবিলাক কৰিলে চবকে কিবা এটা নহয় কিবা এটা এপ বনাই দিয়ে। মই যে মাজতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিছিলো যে। এই তাতো আমাক এটা আইডি বনাই দি আছিলে সেইটো পৰাই চবকে কৰিব লাগে।
অ', মোৰ আকৌ প্ৰব্লেম এটা হ'ল মোৰ মানে ৰেজিচন ৰেজিষ্টেছন কৰোঁতে মোৰ আধাৰ কাৰ্ডৰ লগত মানে যেতিয়া মোৰ বৰ্তমানৰ ফেচ আধাৰ কাৰ্ড ফেজখন মেচ নকৰিলে সেইকাৰে মোৰ ৰেজিষ্ট্ৰেশচন নহ'ল। সেইকাৰণেই এতিয়া লগৰজনী ফোনতে কৰিব লগা হৈছে। এয়া আৰু।
এ মানে হেৰি অ টি দিলেওঁ দেখোন হৈ যায় মানে বেছিভাগতো অ টি পিতে কাম আজিকালি হৈ যায়। ফেচখন মানে খুব বেছি অ' টি পি নাহে নেকি?
মানে অ' টি পিও আহে চব আহে খালি সেয়া মানে মুখখন কে ছাৰ নকৰে এ কিবা এনকে হেৰি আহি যায় ন কিবা এটা আহি যায় মানে হেৰি পৰি যায় আৰু।
এইটো কাম এইটো হেৰি কি আছিলে মেইন ডাকঘৰলৈ নহয় গুৱাহাটী টাউনত যে এই কি আছিলে তোৰ কি আছিলে মই পাহৰি আছিলো টাউনৰ এই যে মেইন ডাকঘৰটো যে।
অ'।
তাত গৈ পেলাই এবাৰ খবৰটো কৰিবা তাৰপিছত সেইটোৰ পৰা মানে হেৰিলৈ পঠিয়াবা এইটো কি আছিলে এই যে এইটো কি টাউনৰ এইবিলাক যে মানে মানুহে যে চফা তফা কৰে যে এইটো কিবা কি বুলি কয় পাহৰি থাকিলো নহয়।
অ', মানে তাত কি কৰে হেৰি বস্তুটো কি কৰে মানে?
বস্তুটো কি কৰে মানে এইটো হেৰি কি আছিলে এইটো পাৰ্টি অফিচ নে কিবা এটা কয় মিনিচিপালিটি অফিচ। অ', মিনিচিপালটি অফিচ
অ', মিনচিপালিটি অফিচ অ'।
তাৰলৈ গৈ মানে তাৰ বেক চাইডে মানে এটা অফিচ আছে মানে তাত গৈ পেলাই মানে হেৰিতো কৰিদিলে মানে তেতিয়া ঠিক হৈ যাব আৰু। বাইয়মেট্ৰিকটো আপডেট ফেচ আপডেট নহয় গোটেই বায়মেট্ৰিক আপডেট কৰিব লাগিব অকল ফেচখন আপডেট কৰিব নোৱাৰি তাত গৈ পেলাই।
অ', এবাৰ কৰিছিলো অ' চৰি মই এবাৰ হেৰিত অ' প'ষ্ট অফিচ অফিচত মানে যোনটো টাউনৰ আাকঘৰ তাত গৈ পেলাই মই লিংক কৰাইছিলো ফোন নম্বৰ নে আধা কাৰ্ডৰ লগত। আধা অ' চৰি আধাৰ কাৰ্ডৰ লগত ফোন নম্বৰ নে বেংক নম্বৰ লিং কৰিছিলো। তেতিয়া বায়মেট্ৰিক দিছিলো
ফোন মানে আধাৰ কাৰ্ড লগত একাউণ্ট লিংক কৰিব নোৱাৰে সেইটো মানে বেংক একাউট লগতে আধাৰ কাৰ্ড লিংক গ পাই গম পাইছা
তাই মানে একে কথা
একে কথা নহয় এইটো এয়া বে আধাৰ কাৰ্ডৰ লগত বেংক লিংক কৰিব কোনো পধ্যেই নোৱাৰি
অ
অ সেইকাৰণে মানে বায়মেট্ৰিক অ এতিয়া গম পাই ল এতিয়া বায়মেটিক আপডেট দি দিলে মানে কেপচাৰ হৈ যাব, ফেচখনো আপডেট মানে ফটোখন আপডেট। ল মউনচিপিটি অফিচতে কৰে ফটোখন আপডেট মে মেইনতাকত নকয় মই মে,। কৰিব গৈছিলোতো এইবাৰ ভাইটিৰ লগত ভাইটিখন। তেতিয়া মানে তালৈ পঠাইছে তাত মই কমো তিনি ঘন্টামান ৰখি পেলাই কৰি আনিছো আৰু বহুত টাইম নহয় খালী।
অ, সেইয়াই আৰু চৰকাৰী কাম বিলাকক অকমান টাইম লাগে আৰু উপায় নাই আৰু,
মানে ৰখাবোৰ সটো কি? অ সেইটো মানে তাত গ'লে ৰখাবই, আৰু এশ টকা এ ল'বই সেইটো মানে ফিক্স আৰু মানে। ছ টকা নহলে পঞ্চা টকা ল মে বায়োমেট্ৰিকওঁতে তাৰা এমউণ্ট লিখাে কিমান এমউণ্ট। দিব লাগে সেই ইমাউন্ট টো দিলেই হ'ল নাই যদি এশ লাগে এশ লা আহিব পঞ্চাশ লিখা থাকে যদি পঞ্চাশ,। দিব লাগিব তেনেকুৱা ব এইবিলাক আহে মই ভাইটি কিমান পঞ্চাশ জি কৰিছিলোঁ এতিয়া বাৰু দে তাৰ এতিয়াও সেই বা। খন ডিজিটেল কৰিব দিয়াছে মানে কৰি দিয়া নাই।
অ তাত বাৰ্থ চাৰ্টিফিকেট ডিজিটেল কৰে নেকি মোৰ বা? ট ডিজিটেল কৰিব লগা হৈ আছে।
নাই তাত ডিজিটেল নকয় ডিজিটেল কৈ অফিচটো কিবা বেলেগ আছিল, মই এই লৰা এটা আছে তাক সুধিবলৈ কম নহ দেই তেখেতক সুধিলবা চোন!
অ-অ সুধিম সুধি লম দিয়া তাকে মোৰ মানে আধাৰখনো মানে মোক। খ মোৰ ফেচ-মেচ নকৰা হৈ গ'ল তাৰ পিছত আকৌ এতিয়া এইটো কি! হয়, যোনখন বাৰ্ত চাৰ্টিফিকেট সেইখন মানে নতুন ভিজনখন মানে হেই কৰিব লাগে মই এতিয়ালৈকে কৰাই নাই আগৰখনেই আছে মোৰ তাত।
অ ঠিকে আছে বাৰু আৰু পান কাৰ্ড টো এতিয়া উওলাই আছে নাই সেইটো কোৱাচোন আগতে?
অ, মোৰ পান কাৰ্ড মাজতে ওলাইছে আকৌ মাজতে মই এখন এক্সেঞ্জৰ কাৰ্ডো মোৰ দাদাই বনাই দিছিলে। এতিয়া আজিকালি চাকৰি তাকৰি বিলাক ওলাব ন তাত এপ্লাই কৰিব লাগিব তোমাৰ আছেনে নাই?
এই সেইবিলাক মোৰ তাত চব আছে আধাৰ কাৰ্ড পান কাৰ্ড, ভোটাৰ আই ডি চব আছে মোৰ তাত বৰ্তমান।
অ, মোৰ তাত আক ভোটাৰ আই দিও নাই কাৰণ মোৰ ওঠৰ বছৰ হৈছেহে এবাৰ।
অ মই এইবাৰ গৈ পেলাই ফটো দি আহিছো বাৰুতে মানে কি আছিলে মানে মোৰ ভোতৰ আই ডি কিমান মই ওঠৰ বছৰ হ, ল। যোনদিনা মোৰ ওঠৰ বছৰ দিনা মই দুখন এপ্লাই -এপ্লাই কৰি থৈ আহিছিলো পাৰ্থতাত। পাৰ্থ সেই তা তাত এতিয়া মানে মোৰ কি পাৰ্থ দোকানৰ মোৰ অকল হেৰি কি হৈছিলে? ভোটৰ আইডি খনে এপ্লাই কৰিছো ভোটৰ আই দি খন,। এতিয়া চাৰি মানে কিমান দিনৰ মই দৰ্জিল এখন আছিলে এনেই মই এখন ডুবলিকেট এখন বনাই লৈছিলো। কিবা এটা মাৰ্ক লাগিছিলে মানে কিবা নমিনীৰ কাৰণে আধাৰ কাৰ্ড এই ভোটাৰ আই ডি খন।
অ
সেইখন দিলো তাৰপিছত আধা। খনে এই টাউনৰ মেইন এই মুউনচিপাটি অফিচত অ মুউনচিপাটি ওচৰ অফিচৰ ওচ,। এটা আৰু এটা অফিচ আছো তাত গৈ বনাইছিলোঁগৈ,।
অ ঠিকে আছে ময়ও আৰু সেয়া আৰু। উম ন মই মানে কৰিছিলো আমাৰ মানে গাঁৱ এজনোৰ মানুহো আহিছিল নাজানো মানুহজন চিনি নাপাওঁ বাৰু। তেওঁ মানে চবৰে ঘৰে ঘৰে এনেকে নাম লৈছিলে মানে। তাৰ কাৰণে মই দিলো তাৰপিছত মই এনেককাা ৰেজিষ্ট্ৰেশচন কৰি দিলে। দুদিনমান পিছত মোৰ ৰিজেক্ট আহিল নহয় মানে মই এইবাৰ অহা হয় মই দিবই পাৰিলো হয় কিন্তু মানে মই - এতিয়া আহি গ'ল আকৌ এতিয়া জানো জুলাই নে আগষ্ট মাহত আকৌ এপ্লাই কৰিব দিছে অনলাইনত গৈ পেলাই। তেওঁ মানে কৈছিল তেওঁ কৰোতে নহল এতিয়া জানো কেতিয়া কৰো। তোমাৰ মানে ৰিজেক্ট হৈ থাকে।
নিজক নহয় পাহটোৰ দোকানত গৈ পেলাই যদি কৰি লব- তাৰ মানে ৰিজেক সোনকালে কৰিব নোৱাৰে আৰু কি আছিলে- ৰিজেক মানে নহয় আৰু মোৰো সেই কা চি মানে- অনলাইন ডিজিটেল কৰিব দি থোৱা আছে কি হ'ল গমেই পোৱা নাই ডিজিটেল হলে নাই। মানে এমাহ লাগে বুলি ক'লে টো দুমাহ মান হ'ল নেকি মই- যোৱাই নাই পাথ কাইলৈ মানে যাই পেলাই সুধিয় আহিব লাগিব হল নে নাই কথাটো।
অ ঠিকে আছে বাৰু, তোৰ ঘৰত খা খাবৰ ভালে নাই মাহঁতৰ?
অ ভালেই ভালেই এতিয়া খালি শুই আছে ভাত পানী খাই।
অ মা দেউতাৰ শুলে এয়া ভালেই। মাহতো এয়া শুবলৈ গৈছে, ভাইঠিক খবৰ হব কেনেকুৱা?
ভাইটি খবৰ এই মোবাইল টিপি আছে এইটো।
অ সেইবাৰ কিমান ক্লাছ পালেগে?
এই এইবাৰ টুৱেল্ভৰ মানে এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিব হৈছে সেইটো কাৰণে- পঢ়িব লাগে বুলি মোবাইললৈকে টিপি ফুৰিছে দিনডাল।
অ তুমি জানা নহয় জানো তুমি বকিব নোৱাৰা তুমি ক'বা আকৌ তাত।
নাই এতিয়া গমত যে সেইকাৰণে একো নকোৱা আৰু গমত- খলাৰ পিছত যদি নপৰে তেতিয়া তাক মানে প্ৰেক্টিকেল কৰি দিব লাগেতো মই।
অ কিন্তু তোমাৰ দুইটাক দেখিলে এনেকুৱা নালাগে তোমাৰতো ভায়ে ককায়ে- দুইটা মানে আকাশ পাতালৰ পাৰ্থক্য।
মানে কি হয় গৈছিলে উম, তাই এই গৈছিলে- খেললে যোগৰাফি লৈছেতো তাৰ ব্যক্তিগ খিনি ময়ে কৈ দিব লাগে সেই ছবিটো ভালকৈাকিব নোৱাৰে যে। এই যদি নপঢ়ে আৰু নিজ কি থাকে নিজে শিক থাকিব আৰু মোক পঢ়ি হেৰি নকৰে।
অ তুমি চবি আঁকিব ধুনীয়াকে জানা নেকি?
নাজানো নাজানো মই যোনখিনি মানে প্ৰেক্টিকেল চেক্টিকেল ছবি তবি খিনি আঁকিব - পাৰো এনে ভালকৈ আকিব মানে নাজানো ইমান।
অহ ঠিকে আছে।
মোটামুটি এ মানে আঁকিব জান আৰু দেখি চাই চাই আঁকিবলৈ মানে ইমানো নহয় আৰু যে মানুহতো- চাই পেলাই মানুহকে একে আকি দিবলৈ।
অ তাকে মানে ইমেজিনেৰ পৰা আকিব নোৱাৰা ন মানে প একাইজ আকিব পৰা। ময়ো বাৰু এনেকে ইউটিউব পা চাই কেতিয়াবা এনেকা আৰু হেৰি ছেৰি বিলাক বনাই থাকো এবাৰ মই- এনিমি কেৰেক্টাৰ এটা বনাইছিলো তাৰ পাছত এবাৰ এনেকা দূৰ্গা মায়- বনাইছিলো কৃষ্ণ বনাইছিলো। সদিনাখন মাজ মতে শিৱলিংগ আঁকিছিলো হয়েইটো মানে মেন্দেলা টাইপৰ কৰিছিলো কিন্তু এইটো আধা তে আছে কৰিবলৈ মন নাযায় যে থৈ দিছো এতিয়া।
মোৰো তেনেকে আগতে মোৰ ইউটিউব চেনেল এটা আছিল তো তেনেকে আঁকি আঁকি কিমান- এ সাতাই হাজাৰ ছাবক্ৰাইবাৰ কৰিছিলোগৈ যেন তেনে তাছত এই কিবা এটা কপি ৰাইট পৰিল নে কিবা এটা পৰিল- তাৰ পিছত এতিয়া দি থৈ গল নহয়।
তুমি য়ুতুপ চেনেল খুলিছিলা।
ন ইওটুব চেনেলটো কিমান আছিল সাত সাতাই নহয় এদিনত মানে ৱান মিলিয়ন ভিউজ- কৰছ কৰিছিলে তেতিয়া তাত কিমান আহিছিলে? ত' তেইছ হাজাৰ ছাবছকাইবাৰ হৈছিলে সেইগিনাত। এতিয়াও স্কিনচট খিনি আছে কিন্তু, যোনদিনাখন ইউটুব দিলিত হৈ গ'ল ন বহুত দুখ লাগিছিলে আও মানে।
অঁ' তুমি চাগে বেলেগৰ অডিঅ ইউজ কৰিছিলা সেইকাৰণে, কপি ৰাইট দি দিলে। সেইয়া আৰু ইউটিউবত বহুত ষ্ট্ৰাইক দি দিয়ে।
নাই নাই বেলেগৰ অডিঅ' ম উম'। নাই নাই দিয়া নাই। মই যদি ছা চৌবিছহাজাৰ বনাব পাওঁ তেতিয়াহলে মই নিজৰ ইমান কনো বুদ্ধি নাকিব নে বেলেগত- কি ইউজ কৰিব লাগে কি ইউজ কৰিব নালাগে।
অ' তেনেহলে কপিৰাইত পৰিল কেনেকেনো কোনোবাইো ষ্ট্ৰাইক মাৰিব লাগিব ন তেতিয়াহে তোমাৰ ক-
লাইক মৱা নাই কপিৰাছ ষ্টাইক বুলি মানে ভিডিঅ'ত অহা নাই মোৰ মানে কি হ'ল? মানে ইউটিউব চেনেলটো আজি ৰাতি কৈ থৱা ভিডিঅ'টো ময় সদায় ৰাতি বাৰটা মানে কিমানটা আপলোড- কৰি ময় শুই যাওঁ এডিদ চেডিদ কৰি মই তেনেকে আগদিনাখন বাৰটাত আপডেট কৰি- ত' দি পেলাই শুই গলো ৰাতিপুৱা চাইছো ইউদিচন নাই তাৰ পাছত মই ইমেইল চেক কৰিছো ইমেইলতো আহিছে ত- ইয় চাছপে ইয়ৰ ইউটিউব চেনেল টাৰমেনেত বুলি আহিছে। তাৰ পাছত মই চালো- ক'তো কপিৰাটৰ কাৰণে মানে ইছ কপিৰাত আহিলেটো প্ৰথম কপিৰাইত তিনটা আহে। ফাৰ্চ তিনটা মানে দুট- নম্বৰটোলেকে উৱানিং যেতিয়া তিন নম্বৰ কপিৰাইটষ্টাইকটো আহিব তেতিয়াহে ইউটোব চেনেলটো মানে ডিলেট কৰি দিয়ে সিতে।
অঁ, এনেই তুমি কিয়? কৰেই এডিত কৰিছিলা বহুত এনেকা থাকে নহয় অঁ গেমৰ এডিত তাৰ পাছত- যে এনেকা কিবা ধৰ- বলিউডৰ এনেকা এ চেলিব্ৰিদি বিলাকৰ আইডি তুমি কিহৰ উপত এডিট কৰিছিলা? ভগৱান চগৱানৰ ওপৰত কৰিছিলা নেকি?
নাই নাই মই এই আৰ্টৰ উপৰত মানে মই তেতিয়া মানে কি হয়, ধৰ সৰু সৰু পোৱালিৰ কাৰণে ধৰ আজিকালি ধৰ- ছবি আঁকা টান ন, হেকানে মানে সহজ উপায় কেনেকে মানে ছবি বিলাক আঁকিব পাৰি- ধৰ এ কুকুৰ এগা ভৰ-
ঠিকে আছে, তুমি কিহেদি ছোট কৰিছিলা?
এ মোৰ তেতিয়া মোবাইল এটা আছিলে এই চেমচং এ ফটিন টো যে তেতিয়া সেইটো দিয়ে চব- কৈছিলো কেমেৰা কোৱালিটি বেয়া আছিল কিন্তু ভিউচ ধুনীয়া আহিছিলে। এতিয়া ধৰ মোবাইলৰ কেমৰা কোৱালিটিও ভাল হ'ল, কিন্তু এইবিলাক কৰিব মন নোযোৱা হৈ গ'ল এই ইউিউব চেনেলটো দিলিত হৈ যোৱা পিছৰ পৰা।
অঁ' একো নাই দিয়া। ডিমটিভেট নহবা ক'ৰবাত এবাৰ ট্ৰাৰ কৰি থাকিবা। এ যিমান চেষ্টা কৰিবা কয় নহয়- যিমান চেষ্টা কৰিবা সিমান হেৰি পাবা যত্নই ৰত্ন বুলি কয় নহয়।
গম পাইছো কিন্তু, এতিয়া তেতিয়া পৰা মানে চেষ্টা এবাৰ কৰিছো তেওঁৰ মানে পিছত মানে মন নোযোৱা হৈ যায় মানে ইমান- ইন্দ- ফলুৱাচবা চাচকাইবাৰ থকাৰ পিছত যদি ডিলিত হৈ যায় তে প্ৰথমবাৰ মানে আকৌ আৰম্ভি কৰিবলে অলপ- টান হয় আৰু তেওঁ কৰিছিলো সেই-
ছিলে তোমাৰ কিমান চাস্ক্ৰাইবাৰ হৈছিলে?
তেইশ হাজাৰ নে চৌবিশ হাজাৰ হৈছিলে। তাৰ পিছত মানে আও এটা ইষ্টাত কৰিছিলো এইটো-
কালি ইমান ফটো কৰা ইমান মুস্কিল হয় তুমি ইমানে কৰিব পাৰিছিলা ন সেইটো ভাল আছিলে।
এতিয়াও মানে আছে দুহেজাৰ চাছ- তাবা ক আকৌ মানে পিছত যেতিয়া ইউটোব চেনেলটো ডিলিত হ'ল তাৰপাছত এটো দুহেজা চাছ কাইব- এবাৰ কৰিছিলো তাৰপাছত মানে ইমান মন নোযোৱা হৈ গ'ল আৰু মানে তেতিয়া টুৱেল্ভৰ এক্জামটো ওচৰত পাইছিলেতো। তাৰ কাৰণে মানে নোকোৱা হ'লো আও।
কি তুমি হেৰি ক'ত এডিটিং শিকিছিলানে নে নিজে সৰু সুৰাকে এডিট কৰিব জানা?
নাই নাই মই ব মানে প্ৰথম ধৰ এই আপ- আমাৰ ঘৰ ওচৰে এজন দা আছিলতো তেওঁ মানে ইউটোব চেনেল এটা আছে এতিয়াও আছে বাৰু তাৰ পৰা পইচা - চইচা পাই থাকে মাহে।
অ তেওঁ বহুত ফেমাচ হৈ গৈছে নেকি এতিয়া?
নাই নাই এতিয়া ফেমাছ হোৱা নাই আমাৰ ঘৰ ওচৰতে মানে তেওঁ আজিলৈকে মোক চোক দেখুৱা নাই সোতৰ হাজাৰ নে কিমান তেতিয়াপা আছে টো। তেওঁ সেইটো সেইটোত কিমান পায় ধৰ মাহে ধৰ একো নোকাৱাকৈ ধৰ ভিডিঅ' চিঅ' হ'ল তিনি বছৰ চাৰি বছৰ হ'ল দিয়া নাই এক তেনেকে একো নোকোৱাকৈ এনেকে তেনেকে মানে একো নকোৱাকৈ ধৰ তেওঁৰ মাহে কিমান ধৰ দুমাহৰ মূৰত কেতিয়াবা আঠ হাজাৰ। কেতিয়াবা দজ হাজাৰ তেনেকে মানে পায়ে থাকে।
অ লং ভিডিঅত নে চৰ্ট ভিডিঅত, আজিকালি শৰ্ট বিলাক ওলাইছে ন ইউটিউব। আজিকালি ইমান চৰ্ট জে ওলাই থাকে।
শৰ্ট ভিডিঅ' দি পেলাই একো লাভ নাই মানে লং ভিডিঅ' দিলে মানে উছ টাইমটো বেছি পাই ন তাৰ কাৰণে মানে এটা ভিডিঅ'ত তেওঁ কিমান পাইছে? এটা ভিডিঅ'ত পঞ্চাছ হাজাৰ নে কিমান পাইছে এটা ভিডি'অ পৰা।
এনে হেৰি এইটো কি? তুমি এনেই কম্পিউটাৰ জইন কৰিছা নে নাই?
অ মই কম্পিউট কম্পিউটাৰ জই কৰি এতিয়া চাৰটিপিকেট খন উলাই লবা, মই কৰিছিলোঁ বাৰু তুমি জই কৰিবা কম্পিউটাৰটো হয় নে নহয় কথাটো?
অ মই কৰিম বুলি ভাবিছিলোঁ, এ কৰা নাই মই মানে কি ভাবিছো যানা মই মানে কম্পিউটাৰ কৰ্চটো কৰিম তাৰপিছত ভাবিছোঁ মই কম্পিউটাৰ এনেকা কি কম্পিউটাৰ কৰ্চটো কৰি পেলায়। কম্পিউটাৰ ভিডিঅ এডটিং শিকিম তাৰপিছত মই এনেকে এডিটাৰ হম বুলি ভাবিছিলোঁ কিন্তু সেয়া আৰু। অ এতিয়া মানে স মোৰ সপোনে হৈ থাকিলে আৰু এতিয়ালৈকে ইমান ভবা নাই আৰু কি কৰোঁ। আজিকালি তুমি জানাই আৰু কন্টেন্ট ক্ৰিয়েটাৰ বিলাক আজিকালি এডিটৰ বিলাক লাগে।